হেল্ল' হেল্ল' হয় নমস্কাৰ।
কওকচোন হয় নমস্কাৰ
আওক, মই আপোনাৰ পৰা অলপমান সময় বিচাৰিম মই মানে আপোনাৰ লগত গাড়ী মটৰ ওপৰত এটা বিষয়ে আলোচনা কৰিব বিচাৰিছিলোঁ।
হয় নিশ্চয় নিশ্চয় বৰ গুৰুত্বপূৰ্ণ বিষয় লৈ আপুনি আহিছে। অ মই বাৰু আপোনাক
কিদৰে কব লাগিব আপুনাক কৈ দিব মই বাৰু আপোনাৰ লগত আলোচনা কৰিম।
হয় অ মানে বৰ্তমান সময়ত গাড়ী মটৰ সকলোৱে জানে বৰ্তমান সময়ত গাড়ী মটৰটো বহুত বেছি হৈ গৈছে আমাৰ
হয় হয় নিশ্চয়
হয় আপুনি ইয়াৰ ওপৰত কি জানে অলপ অৱগত কৰিবচোন
হয় নিশ্চয় নিশ্চয় অ আপুনি সুধিছে গাড়ী মটৰ বহুত হৈছে তাৰ ওপৰত মোক কথা কব দিছে।
হয়
অ বৰ্তমান সময়ত হয় আপুনি কোৱাৰ দৰে গাড়ী মটৰ বহুত বেছি হৈছে তাৰ ফলত এ বায়ু প্ৰদূষণ হওক বা ধোৱা কল এ ধোৱা সময় বায়ু প্ৰদূষণ কৰে তাৰ ফলত বহুত বেছি হৈছে আৰু এ গাড়ী মটৰৰ পৰা আমাৰ অকল এ অসুবিধাই নহয় বহুতখিনি সুবিধাও হৈছে যিহেতু ৰাস্তা ঘাট হৈছে। তাৰ ফলত আমাৰ বহুত যোগাযোগৰ ব্যৱস্থাসমূহ সহজ হৈ পৰিছে ৰাস্তা ঘাটো ভাল হৈছে আজিকালি কম সময়তে আমি ইঠাইৰ পৰা আনঠাইলৈ যাব পাৰো গাড়ী মটৰৰ যোগেদি ভ্ৰমণ কৰিব পাৰো বা আমাৰ কিবা কাম থাকিলে গাঁৱৰ পৰা নগৰলৈ যাব পাৰো বহুত খিনি সুবিধা হৈছে। কিন্তু গাড়ী মটৰ বেছি হোৱাৰ কাৰণ আহ আজিকালি সকলোৱে ধৰক ব্যক্তিগত গাড়ীসমূহ বেছি লৈছে। মানে আগতে যেনেকৈ বাছত বা ট্ৰেইনত গৈছিলে।
হয়
এখন বাছতে বহুত কেইজন মানুহ যাব পাৰে কিন্তু আজিকালি ডাইৰেক্ট বাছত নাযায় নিজৰ বাইক লৈ বা নিজে স চাৰি চকীয়া লৈয়ে যায়। এজন মানুহে যদি এখন চাৰিচকীয়া লৈ যায় তেনেস্থলত গাড়ী মটৰ বেছি হোৱাটো নিশ্চয় সাধাৰণ কথা হ'ব তাৰ ফলত এ অলপমান বায়ু প্ৰদূষণটো বেছি হৈছে তেনেকুৱা কৰিব নালাগে। মই বাৰু তেনেকুৱাকো ক'লো মই আপোনাৰ পৰা অলপ গাড়ী মটৰ সম্পৰ্কে জানিব বিচাৰো।
হয় অ ময়ো গাড়ী মটৰটো বৰ্তমান সময়ত বহুতখিনি বেছি হৈছে।
হয় নিশ্চয়।
এনে প্ৰয়োজন তাতকৈও অধিক মাত্ৰা বেছি হৈ গৈছে যাৰ ফলত। যাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিছে। যেনে ধৰক পৰিৱেশত হওঁক বা দৈনন্দিন জীৱনত হওঁক বা তেনেকুৱাকৈ আৰু
হয় হয় নিশ্চয়।
যান -বাহন বেছি হোৱাৰ ফলত আমাৰ আহঁ। পেট্ৰলৰ পৰিমাণ খৰচটো বেছি হৈ গৈছে।
হয় নিশ্চয়।
যাৰ ফল প্ৰাকৃতিক সম পেট্ৰলিয়ামৰ প্ৰাকৃতিক সম্পদ হয় সেইটো। ব্যৱহাৰ বেছি হোৱাৰ ফলত সেইটো কমি যাই আছে।
হয় হয় কমি যাই আছে তাৰ ফলত বিভিন্ন সমস্যাই দেখা দিব ভৱিষ্যত প্ৰজন্মক।
হয় ভৱিষ্যত প্ৰজন্ম হয়তো ইয়াৰ বিষয়ে একো অৱগতই নহ'ব এ
হয় নিশ্চয় হয় হয় নিশ্চয়।
হয় আৰু যান বাহনৰ যিটো ধোঁৱা ওলায় সেইটোৰ দ্বাৰা আমাৰ বায়ুমণ্ডল প্ৰদূষিত হয়।
হয় নিশ্চয় নিশ্চয় এইটো আপুনি বৰ দৰকাৰী কথাই ক'লে আহ
হয়।
গাড়ী মটৰ সম্পৰ্কে মই ভাবো ব্যক্তিগত গাড়ীসমূহ এ। যেতিয়া লৈ মানুহটো। ভালকৈ পৰীক্ষা নিৰীক্ষা কৰিয়ে গাড়ীৰ কোম্পানী সমূহে দিব লাগে। ব্যক্তিগত গাড়ীখন যদি মানুহজনৰ প্ৰয়োজন নাথাকে। অঁ মই ভাবো গাড়ী মটৰ কোম্পানী বোৰে মানুহজনক গাড়ীখন দিবই নালাগে।
হয় এইটো এটা গুৰুত্বপূৰ্ণ কথা।
হয় মই তেনেকৈ ভাবো গতিকে ধৰক বাছ বা ট্ৰেইনত হওঁক তেতিয়া আমি অহা যোৱা কৰো তেতিয়া হয় বা প্ৰদূষণটো অলপ হ'বই। কিন্তু আমাৰ কিছুমান কাম থাকেতো আমি অহা যোৱা কৰিবই লাগিব। এইখন ঠাইৰ পৰা টকা পইচাই এ- কাম কৰিবলৈ হওঁক বা মানুহক লগ ধৰিবলৈ হওঁক বা ভ্ৰমণ কৰিবলৈ আমি ত ল- কৰিবই লাগিব গতিকে গাড়ী মটৰৰ প্ৰয়োজনীয়তা আছে। কিন্তু বেছিকৈ ব্যক্তিগত বা অধমো কিনাটো এ ফুলো কথা বুলি মই ভাবো। যাৰ ফলত আজি গাড়ী মটৰ সমূহ বহুত বেছি হৈছে আৰু আমাৰ সমস্যাৰ সৃষ্ট- কেও কৰিছে আৰু মই আপোনাৰ পৰা অলপ গাড়ী মটৰৰ সুবিধা সম্পৰ্কে অলপ জানিব বিচাৰো।
হয় গাড়ী মতৰ সুবিধা বুলি কলে আমি অ যিটোৰ সিখন ঠাইৰ পৰা সিখন ঠাইলৈ যাওঁতে বহুত কম সময়ৰ ভিতৰত হয়।
হয় নিশ্চয় নিশ্চয়।
বহুত কম সময়ৰ ভিতৰত আমি অহা যোৱা কৰিব পাৰোঁ।
নিশ্চয় হয়।
সেইটো আৰু ধৰি লওঁক কিবা এটা ইমাৰজেঞ্চি হলেই যেনে তাৰ বাব- বেমাৰ আজাৰ হঠাৎ বেমাৰ আজাৰ হ'লে হস্পিতাল লৈ যোৱা বা কিবা এটা বেলেগ ইমাৰজেঞ্চিত সোনকালে ঘৰ পোৱাত সুবিধা হয়।
হয় নিশ্চয় আপুনি বৰ ডাঙৰ গুৰুত্বপূৰ্ণ কথা এটা ক'লে। গাড়ীত আমি বেমাৰ আজাৰ হ'লে ইমাৰ্জেঞ্চিৰ কাৰণে আমি গাড়ী মটৰৰ প্ৰয়োজনীয়টো। বহুত বেছি গুৰুত- তপূৰ্ণ অ আপুনি এটা ভাল কথাই কলে আৰু গাড়ী মত- অ সুবিধা আছে বাৰু আমি ভ্ৰমণ কৰিলে আমি ইখন ঠাইৰ পৰা সিখন ঠাইলৈ গলে আমাৰ মনটো ভাল লাগে আমদ পাওঁ। মনোৰঞ্জনৰ বাবে ভ্ৰমণটো আমাৰ প্ৰয়োজনীয় আৰু সেই ভ্ৰমণতটো কৰিব হ'বলৈ হলে গাড়ী মটৰ প্ৰয়োজনীয়তো আছে।
আছে হয়।
আৰু আজিকালিতো বহুত মানুহে দেশ বিদেশ ঘূৰি থাকে। জানে আপুনি এইবোৰ সম্ভৱ। গাড়ী মটৰ, উৰা জাহাজ, পানী জাহাজ এইবোৰৰ কাৰণে হৈছে। আৰু গাড়ী মটৰৰ পৰা। আমি, খাদ্য বস্তু আমদানি ৰপ্তানি, এইখন দেশ- শৰ পৰা সেখন দেশৰ বস্তুতটো, তেনেকুৱাকো বহুতখিনি সুবিধা হৈছে। আমাৰ ফ্ৰাকসমূহত। এ ধৰক বিহাৰৰ পৰা আটা আহিল বা অসমৰ পৰা বিহাৰলৈ। ধান গ'ল, চাউল গ'ল। তেনেকুৱাকৈ আদান প্ৰদানবোৰ গাড়ী মটৰৰ, যোগেদি হয়।
হয়।
তেনেকুৱা সুবিধা হয়।
আহ বৰ্তমান সময়ত যিটো। ইলেক্ট্ৰিকেল, গাড়ী মটৰ চলি আছে তাৰ ওপৰত আপুনি কি ক'ব বিচাৰে।
হয় নিশ্চয় আপুনি বৰ গুৰুত্বপূৰ্ণ কথা ক'লে। ইলেক্ট্ৰিক বাহন সম্পৰ্কে মই ক'ব খোজোঁ ইলেক্ট্ৰিক বাহনে। অ আমাৰ সকলো ধৰণৰ তাত যিহেতু পেট্ৰল ডিজেল নালাগে গতিকে বাহৰ প্ৰদূষণটো বহুত বেছি কম হৈ থাকে।
কিন্তু এইখিনিতে আৰু এটা কথা আছে ইলেক্ট্ৰনিক বাহনসমূহ যেতিয়া বনাই। তেতিয়া আমাৰ। ভূগৰ্ভত থকা বহুত গুৰুত্বপূৰ্ণ বস্তু উলিয়াব লগা হয় মাটিৰ পৰা। যাৰ ফলতো আমাৰ পৰিৱেশ অলপ বিনষ্ট হয় বহুতে ভাবে কি। পেট্ৰল ডিজেল, যিটো ব্যৱহাৰ নহয় বাহুতো ভালে থাকে কিন্তু, সেই গাড়ীৰ। পৰে যে আমাৰ, ভূখণ্ড বোৰ বেয়া হ'ব ধৰিছে মাটিবোৰ। আৰু বিভিন্ন ধৰণৰ প্ৰদূষণো হয়। যিবোৰ ঠাইতে এইবোৰ, বস্তু উলিয়াব লগা হয় মাটিৰ পৰা। তাৰ ফলত বহুতে নাজানে আহ তাৰ ফলতো কিছুমান অসুবিধা হয় কিন্তু তাৰ ফলত, ধৰক কিবা এটা অঞ্চলৰে, মানে দূষিত হয় কিন্তু সকলোবোৰ নহয়। এ ফ্ৰক আহ সেই সম্পৰ্কে ধৰক এ ইলেক্ট্ৰিকেল গাড়ীও আহ। প্ৰয়জন আছে বাৰু কিন্তু। খালি জাৰি চাই কৰিব লাগে মই ভাবো যাতে কাৰো অসুবিধা নহয়। কাৰোবাৰ অসুবিধা কৰি যদি আমাৰ নিজৰ সুবিধা কৰো তেতিয়া সেইটোয়ো বেয়া কথাই হ'ব।
হয়।
গতিকে এই সম্পৰ্কে অলপমান সেই হৈছে মই বাৰু আপোনাৰ। পৰা এই বিষয়ে অলপ মতামত জানিব বিচাৰো আপুনি অলপ কৈ দিবচোন।
হয়, অ। মই ভাবো ইলেক্ট্ৰিক গাড়ীতো কোনো বেয়া হেৰি নহয়।
হয় হয় নিশ্চয়।
আমাৰ যিহেতু বায়ু প্ৰদূষণটো বাচি যায়। পানী প্ৰদূষণ কিন্তু, বাঢ়ি যায় কিন্তু আপুনি কোৱাৰ দাৰা হয় আহ। ইলেক্ট্ৰিক গাড়ী এখন বনাব হলে ভূগৰ্ভৰ পৰা বিভিন্ন ধৰণৰ পদাৰ্থ উলিয়াব লগা হয়।
হয় হয় নিশ্চয়।
হয় অ এইটো দ্বাৰা আমাৰ ভূগৰ্ভৰ, হয় যেনে। ধৰি লওক ভূমিকম্প বা ভূমিস্খলন।
হয় হয় নিশ্চয় বহুত গুৰুত্বপূৰ্ণ কথা কলে এনেকুৱা কিছুমান অসুবিধা হয়।
হয় অ এনেকুৱা সেইবোৰো, এনেকুৱা ভূমিস্খলন বা হেৰি কাৰণে আমাৰ ইলেক্ট্ৰিক গাড়ীটো। অসুবিধাজনক হয় কিন্তু বায়ু প্ৰদূষণৰ বাবে সুবিধাজনক, গতিকে পেট্ৰল হওক বা ইলেক্ট্ৰিক হওক সকলোৰ, ভাল বেয়া দুয়োটা গুনেই আছে।
মানে দুয়োটা বস্তুৱে আমি এটা বেলেঞ্চত ৰাখিব লাগিব।
হয়।
এ মানে কম বেছি পৰিমাণে দুয়টা বস্তুৰে প্ৰয়োজন আছে।
হয়।
কেৱল গাড়ী মতৰ বেছি ৰোধ কৰিবলৈ হলে।
আমি ব্যয় ব্যৱহাৰৰ ওপৰত লক্ষ্য কৰাটো উচিত। মই ভাবো আমি ব্যবহাৰটো খুব কম কৰাটো উচিত।
হয়-হয় মই ভাবো ব্যক্তিগত গাড়ীসমূহ কম ব্যৱহাৰ কৰিব লাগে।
হয়।
আমি বাছ বা ট্ৰেইনত অহা যোৱা কৰিব লাগে প্ৰয়োজন সম্পৰ্ক। ব্যক্তিগত বাহনখনো ব্যৱহাৰ কৰিব লাগিব, কিন্তু এনি টাইম অ, প্ৰত্যেক সময়তে যে আমি নিজৰ গাড়ীখন উলিয়াই লৈ যাম। তেনেকুৱাকৈ ব্যয়ৱহাৰ কৰিলে নিশ্চয় পৰিৱেশটো বেয়া হব সেটো আজিকালি টো তেনেকুৱাকৈ চলি আছে।
পৰিৱেশটোৰ লগতে অ পেট্ৰল ত প্ৰাকৃতিক সম্পদ, পদ হয় সেইটো শেষ হৈ আহিছে। যাৰ ফলত ভৱিষ্যত প্ৰজন্মই হয়তো। ভৱিষ্যত প্ৰজন্ম হয়টো এইটো এটা চিনি নাপাব যে পেট্ৰল কি বস্তু আছিল।
হয়, নিশ্চয় আৰু বৰ্তমান সময়তো ই টুৱেন্টি তেল ওলাইছি গাড়ী মটৰ গিলা বেয়া হৈ যায়।
হয়।
এনোকা আৰু আপোনি যে কলে পেট্ৰলৰ কথা ই টোৱেটি তেলৰ কথা। হয়, কিবা জানে নেকি?
ই টুৱেন্টি মানে অহ, প্ৰায় মানে আপোনাৰ পেট্ৰলটোয়ে হেৰি হয়।
অ, মানে ই টুৱেণ্টিত তেলটো মানে ইথানল বিছ পাৰচেণ্ট ব্যৱহাৰ কৰে তাৰ সম্পৰ্কে আপুনি জানে নেকি?
হয়। সেইতিয়া আ, যিহেতু আমাৰ ব্যক্তিগত গাড়ী হওক বা বেলেগ ধৰণৰ গাড়ী হওক, ব্যৱহাৰটো বাঢ়ি গৈছে। তাৰ ফলত আমাৰ পেট্ৰলটোৰ ভোগ আৰু পৰা বহুতখিনি কমি গৈছে। যাৰ ফলত এতিয়া গাড়ী হয়, যাৰ ফলত এতিয়া গাড়ী সংখ্যাটো যিহেতু বাঢ়ি গৈছে সেই হিচাপে গাড়ী বোৰ চলাবলে পেট্ৰল লাগিব কিন্তু সেই পৰিমাণে পেট্ৰল নোপোৱাৰ বাবে তাত গাড়ীবোৰ চলাৰ কাৰণে ইথানল টা ব্যৱহাৰ কৰা বুলি আখ্যা ওলাইছে।
হয়, নিশ্চয়-নিশ্চয় ইথানল তাত তাৰ ফলত গাড়ী মটৰসমূহ অলপ বেয়া হ'ব ধৰিছে।
হয়, তাৰ ফল গাড়ী মতৰ সমূহ কিছু পৰিমাণে বেয়া হব ধৰিছে।
উম, সেইটো হয়, ত আজি বহুতখিনিযে কথা পাতিলো।
হয়, আপোনাৰ লগত কথা পাতি বহুতখিনি ভালে লাগিল। নজনা কথা জানিলো।
হয়-হয় ময়ো জানিলোঁ বাৰু তাৰ বাবে বহুত-বহুত ধন্যবাদ ঠিক আছে। হয়, নিশ্চয়-নিশ্চয় মই আপোনাক লগত যোগাযোগ কৰিম কিবা নজনা কথা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ।
হয়, ধন্যবাদ।
ধন্যবাদ।